হেল্ল' হেল্ল', অ নমস্কাৰ। মোৰ মাতটো শুনিছে ন?
শুনিছো, শুনিছো।
হয়, হয়, এই নেটৱৰ্কৰ প্ৰব্লেম যে অলপ। নেটৱৰ্কটো বৰ অসুবিধা দি থাকে।
কি খবৰ?
ভালে দিয়ক ভগৱানক কৃপাত ৰাখিছে আৰু ভগৱানে ভালে।
অ', এই গৰমৰ মাজেৰে চলি আছো আৰু। যি গৰম দিছে, বতাহ নোলাকৈ থাকিবই নোৱাৰি। হয় ভাল-ভাল।
হয়, হয়, তাতে লাইনটোৱে যি অসুবিধা দিয়ে, হয় দিয়ক।
হয়, বহুত অসুবিধা দিছে।
হয়, হয়, আমাৰ ফালে লাইনটোৱে বহুত অসুবিধা দিয়ে, লাইনটোৱে নাথাকে মানে।
অ হয়, এইফালে গছ-গছনি কাটি থাকে লাইন টো আমাৰ ইমান ভাল, ভাল কৰা নাই নহয় জানো?
হয়, হয় দিয়ক, এজাক বৰষুণ দিলে মানে অকণমান বৰষ
হয়, একদম চৌবিশ ঘন্টা যায় গ'ল এইটো। আঠচল্লিশ ঘণ্টা এইফালে যায়গ'।
হয়, হয়।
আ খেতি-বাতি কৰিছো বাৰু পথাৰত এতিয়া কঠীয়া ৰুইয়া-ৰোৱাই আছো। আৰু মানুহ লগাই, আমি খেতি-বাতিও কৰো। খেতি-বাতি বিছ বিঘা মান কৰিছো, এতিয়া মানে পানীৰ কাৰণে চিন্তা লাগি আছে আৰু দিয়ক। যিহে পানী বাঢ়িছে, পাছত আপোনালোকে কিবা খেতি-বাতি কৰিছেনে নাই?
হয় কৈছো-কৈছো আপোনাৰ সাত বিঘা মানত কৈছো এবাৰ কম কৰিলোঁ।
অ, অ, হয় নেকি?
খেতি কৰিছো, তিয়হো খেতি কৰিছো, তাৰপিছত পানীলাও পানী লাও যে।
অ, অ, পানীজাত
হয় ৰঙালাও খেতি কৰিছো।
অ, অ।
আৰু অলপমান দুবিঘা মানত ধানৰো কৰিছোঁ।
হয়, হয়, আপোনালোকে কিনা সাৰটো মাৰে নে, নে ঘৰতে তৈয়াৰ কৰে?
নহয় নহয় আমি জৈৱিক সাৰেই ব্যৱহাৰ কৰো, ৰাসায়নিক সাৰতো আমি ব্যৱহাৰ নকৰো, কাৰণ ৰাসায়নিক শিক্ষাটো মানে আমাৰ মানে স্বাস্থ্যটো কৰি। তোকে খাই পেলাই।
হয়, হয়, হয়, আপুনি ভাল কথাই কৈছে।
হয়, এই ৰাসায়নিক সাৰ মানে আজিকালি বজাৰত মানে বহুত এইটো ওলাব ধৰি পইছা
হয়।
এই ৰাসায়নিক সাৰটোৱে মানে আমাক মানে শৰীৰটো বেয়া কৰে
হয় হয়।
কৰি মানে মাটিৰ যিটো উৰ্বৰতা শক্তি সেইটো আৰু আপোনাৰ কমাই আহে।
হয়, হয়।
সেইকাৰণে আমি জৈৱিক সাৰেই ব্যৱহাৰ কৰো। আজিকালি আকৌ আপোনাৰ বজাৰত যিবিলাক ৰাসায়নিক চব ৰাসায়নিক সাৰেই একদম।
হয়।
এ জৈৱিক সাৰে ব্যৱহাৰ কৰো। আমি খাৰৰ হিচাপত আমি গোবৰ সাৰ দিওঁ।
তেনেকুৱা পাচলি পাবই নাই চ অ', অ', আজিকালি ধৰক চব মানে বজাৰৰ যিবোৰ সাৰ সেইবোৰৰ পৰা মানে পাচলি ভালেই নাথাকে আজি আনিলে মানে কালিলৈ গেলি যায়।
হয়।
বাকী আপুনি খোৱা বোৱা কৰিলে নে নাই?
হয়, খোৱা বোৱা কৰিলো বাৰু।
অ', কি দি খালে দিপৰীয়া ভাত?
খালো দালিয়ে লেচেমাহ বনাইছিলে ঘৰুৱা লেচেমাহ।
অ', অ',
তাৰপিছত আপোনাৰ তিয়হ আছিলে ঘৰৰ।
অ অ তিঁয়হ চালাদ বনালে?
হয় হয় লগতে পিটিকা অলপমান লৈ পেলাই খাই দিলো আৰু।
অ অ।
এই গৰমতনো কিনো খাব আৰু।
হয় হয় গৰমতো পইতা ভাতে খাব লাগে দিয়কচোন।
হয় হয়।
যিটো গৰম চলিছে।
হয়।
গৰম এইফালে বানপানী চানপানী হৈছে নেকি আপোনাৰ
বানপানী মানে কি পানী বাঢ়ি আছে কোনোবা কোনোবা জেগাত মানে অলপ অলপ পানী সোমাইছে আমাৰ এইফালে। আমাৰ ঘৰৰ ফালে ধৰক পানী হোৱা নাই আৰু। যেতিয়া মানে খেতি কৰিছো যেতিতে সেইটো কাৰণে মানে চিন্তাত পৰি গৈছো। গয় আৰু পানী আহিলে কি হব আমাৰ নিচিনা দুখীয়া মানুহবোৰে
হয় হয় হয়।
ইফালে চৰকাৰৰ সাহায্যও আমি নোপোৱা।
হয় হয়। এইটো মানে আপোনাৰ মানে যিটো মধ্য শ্ৰেণীৰ লোকক মানে বানপানীতে বহুত অসুবিধাত পেলাইছে।
হয় হয় হয়।
এইটো এতিয়া বানপানীটো আমাৰ অসমতো প্ৰতি বছৰেই হয়। আমাৰ অসমৰ বানপানীটো এটা বহুত গুৰুত্বপূৰ্ণ টো ভাবে ল'ব লাগে চৰকাৰে।
হয় হয় এই মত নদী কিনাৰে মাথাউবোৰ বান্ধিবলৈ লাগে
মানুহৰতো বাসস্থান কৃষি ক্ষেত্ৰত সকলো বস্তুটো ধ্বংস হয় লগতে বহুত মানুহৰ এনেকুৱা মৃত্যু মুখতো পৰিছে।
হয় - হয় - হয়। আৰু তাৰপৰি বানপানীৰ সময়ত মানে বেমাৰ আজাৰো আহে দিয়কচোন পানীটো নাইকিয়া হৈ যাব মান বেমাৰ আজাৰ হয়, হয়-হয় মহে এইফালে কণী পাৰে, মহৰ উৎপাদনতটো বেছি হৈ যায়গৈ।
হয়- হয়- হয়।
হৈ যে
জাপানী যিটো জাপানীজ এনকিফিলাইটিছ মহ'টো সেইটো আপোনাৰ এই পানীতে তেতিয়া বহুত বহুত মহে কণী পাৰি
হয় - হয়।
সেইটো কণীটো পাৰে লগতে সেইটোৱে আমাক মানে কামুৰিলে আমাৰ বহুত ডাঙৰ বেমাৰ হৈ আহে এইটো মানে ভাইৰাছে এটা বিয়পে আৰু।
হয় - হয়।
যটোপা ভেকচিন লৈ থাকিব লাগে মাজে - মাজে আমি লও বাৰু। আমাৰ ইয়াতে গাৱলীয়া যিখন হয় - হয়। আমাৰ গাৱলীয়া চিকিৎসালয়খনত বাৰু দিয়ে ভেকচিনটো।
অ - অ - অ - অ, ফ্ৰী ন মানে পইচা চইচা নলয় ন অ - অ চৰকাৰী ভালেই আমাৰ ফালে নাই তেনেকে সা সুবিধাই নাই আমাৰ ফালে। আৰু আহিলেও ধৰক আমি গমেই নাপাও মানুহে ধৰক কব লাগে ইজনে
হয়- হয় এইটো আচলতে জাননী দি দিব লাগে আমি পিছে জাননী আমাক দি দিয়ে।
অ',
আপোনালোকৰ হেফালে এনেই বানপানীৰ প্ৰভাৱ পৰিছে নেকি।
বাকী - বাকী আপুনি আৰু কিবা বেলেগো কিবা কৰি আছেনে।
কি কৈছে?
আপুনি আৰু কিবা বেলেগ কিবা কামো কৰি আছে নে খেতি বাহিৰে।
হয় - হয় খেতি হে কৰি আছো আপোনাৰ এ ঘৰৰ ওচৰতে এখন দোকান।
অ, গেলামালৰ।
নহয় - নহয় গেলামাল নহয় আপোনাৰ পকৰি চকৰি ঘূগুনী চুগুনী বনাও। আৰু আমাৰ গাৱৰীয়া যুৱক যুৱতীসকল আহে সন্ধিয়া পৰত।
হয় - হয়।
আড্ডাটো নাইকিয়া হৈ গৈছে দিয়কচোন আজি খালি সকলোৱে মোবাইল ফোনতে ব্যস্ত হৈ আড্ডাটো আজিকালি নাইকিয়া হৈ গ'ল। এ কৰি আছো পক চৰি আহে ল'ৰা ছোৱালী খোবা আহি পেলাই খাইহি।
কেঁচা মিছল, এইবোৰ মানে বেচে আৰু পকৰি।
হয় - হয় - হয় পকুৰী ঘুগুনি আলু চপ এনেকৈ বেচো আৰু।
অ' হয়-হয় ভালে কৰিছে দিয়ক। আজিকালি কি ক'ব মোবাইলৰ মোবাইলৰ যুগ যেতিয়া চবে মোবাইলৰ গেমতে লাগি থাকে।
হয় - হয় এই ইণ্টাৰনেটৰ - ইণ্টাৰনেটে আমাক একফালে চাবলৈ গলে আপোনাৰ সুবিধা কৰিছে আৰু অসুবিধা কৰিছে এই মানে ইনতাৰনেটে আপোনাক ছাত্ৰ সমাজ বেছি প্ৰভাৱ পৰিছে ছাত্ৰ সমাজক ছাত্ৰ ছা সমাজত মানে বহুত প্ৰভাৱ পৰিছে যে এইফালে ছাত্ৰ - ছাত্ৰী সকলৰ যেনেকে যেনেকে আগতে সিহতৰ কিতাপৰ প্ৰতি এটা আকৰ্ষণ আছিলে। কিতাপৰ প্ৰতি এটা তেখেতলোকৰ এটা হেৰি আছিলে মৰম এটা আছিলে সেইটো নাই আজিকালি। আজিকালি মানে আপোনাৰ মোবাইলটোৱে মানে ধ্বংস কৰি পেলাইছে বহুতকে।
সেই মোবাইলটো আপুনি মানে যদি ভাল ব্য্ৱহাৰ কৰে তেতিয়াাহলে সেই মোবাইলটো। আপোনাৰ বহু উপকাৰ হ'ব আৰু যদি আপুনি বেয়া।
হয় -হয় -হয় আপুনি ঠিকে কৈছে দিয়ক আৰু আজিকালি যি দেখিছো লৰা ছোৱালী মানে মোবাইল নাপালে মানে মাক।
হয় হয় এনেকুৱাতো হৈছিলে ন মাজতে যেনেকে চাও এতিয়া। দুহেজাৰ ঊনৈশ চনত এটা ঘটনা এটা হৈছিলে যেতিয়া এটা গেম আহিছিলে মোবাইলত পাবজি শুনিছিলে নাই বাতৰি কাকতো দিছিল। যে এটা ল'ৰাই তাৰ মাক দেউতাহক যে মাৰি পেলাইছিলে
হয় হয় এইটো মানে ভালত ব্য্ৱহাৰ কৰিলে ধৰক ভাল আৰু ধৰক বিয়াত ব্যৱহাৰ কৰিলে ধৰক বেয়া হয়
হয় হয় সেইটোয়ে মোবাইলটোে মানে মানুহক মানসিকভাৱে শাৰীৰিক ভাৱে অসুস্থ কৰি তোলে
হয় -হয়
পিছে খবৰ এটা পাইছে নাই।
এ কি বাৰু খবৰ এতিয়া
এই স্কুলৰ যে আমাৰ ঘৰ ছোৱালী এখন জাতীয় বিদ্যালয় আছে সেই জাতীয় গোটেই ভিতলখন এতিয়া আপোনাৰ বন্ধ কৰিছে নহয়
অ- অ হয় নেকি কি কিয় বাৰু এতিয়া নাই নাই কথাটো শুনা নাই।
হয়। কালি মানে এইটো অৰ্ডাৰ দিছিলে আজি এইটো মানে ফাইনেল কৰি দিলে বুজ এতিয়া আপোনাৰ যিখিনি নাইন আৰু টেনৰ নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আছে সেইবিলাক আপোনাৰ ছাত্ৰ ছাত্ৰীক মানে এতিয়া এই ভৱিষ্যততো বেয়া হব ন বন্ধ কৰি দিলে।
হয় সেইটো আপুনি ঠিকে কৈছে এতিয়া আধাতে এতিয়া ল'ৰা ছোৱালী খিনি এতিয়া কত যাব এতিয়া কি কৰিব
হয় হয় যদি চেৱা চেৱা। দিছিল যিটো ৱেবচাইট তাত মানে আপোনাৰ মানে কৈ দিছে যে নাইন আৰু টেন মানে নৱমা দশম শ্ৰেণী
হয়।
টো ওচৰৰে চৰকাৰী বিদ্য়ালয় আছে জোন বোলো যে
হয় -হয়
এই চৰকাৰী বিদ্যালয়খনত পঠিয়াই দিব গৈছে নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক।
অ হয় অ হয় নেকি
হয় হয় তেতিয়াাই এতিয়া। টো বহুত মানে বহুত দিগদাৰ ও হৈ পৰিছে
হয় হয় এইটো হয় দিয়ক আধাতে লৰা ছোৱালী খিনি এখনৰ পৰা ধৰক এখন স্কুল যাবলৈ কেণনে বহুত অসুবিধা হৈ যায়। দিয়কচোন।
হয় হয় এতিয়া চাওক এতিয়া ধৰক গ'লেই নগাঁ দশম শ্ৰেণী হয় এতিয়া যেনেকে তে আপোনাৰ চৰকাৰী স্কুলৰ শিক্ষক শিক্ষয়িত্ৰী হয়তো কিমান নাচাব নিজৰ সবাক যেনেকে চাব হয় সিহঁতৰ শিক্ষা জীৱনত অলপমান প্ৰভাৱ কৰিব দিয়কচোন যেতিয়া পৰিৱেশটো সলনি হ'ব শিক্ষা অনুষ্ঠানৰ
হয় হয়
বুজিছে মোৰ মানে ভণ্টি তাতে পঢ়ে বুজিছে এই ভন্টিকো এতিয়া ভাবিছো লৈ আহিম, লৈ আহি পেলাই এই আদৰ্শ স্কুল এখন আছে তাতে দিম বুলি।
অ', অ', নাই নাই, য'ত শিক্ষাটো ভাল হয়, ত'তে দিব আৰু, চাই লওঁক
লা হয়, নহ'লে শেষত বিপদজনক হ'ব।